ঐ আছে
এয়া আছো ভাত খোৱা হ'ল
আছে খোৱা বোৱা কৰিলো আমি আজি দিনটো লঘোনে আছো যে সেকাণে এতিয়াহ হেৰিতে আজি, সোমবাৰ তাতে আজি সাত লাগিব আৰু সোমবাৰে সোমবাৰে মন্দিৰত যাওঁৱে যে।
অ'
গ'লো মন্দিৰ মানে আজি দেও খাল গ'লো। বহুত দিন মূৱত গৈছো দেও খালত, গৈ পেলাই অকমান আৰু জাগিৰোডত এটা নতুন, নহয় নহয়। নহয় ন দে-এ মন্দিৰ এ সন্ধিয়াহে বন্ধ কৰিছে।
অ', অ' ৰাতিহে লাগিব ন সাতটো?
অ' আমি ৰাতিপুৱা গ'লো দেওশালাত। গৈ তাত আকৌ অকমান প্ৰসাত চসাত দি কৰি লৈ জাগিৰোডত এটা নতুন হেই এটা খুলিছে নহয়। চেনি কণ্ডাক্টৰ নে কিবা বুলি কয় যে তাত অকন সোমাব নিদিয়ে। কিবা এটা, হেৰি এটা, কম্পনী এটা বহিছে নহয়, চেনি কণ্ডাক্টৰ নে কিবা এটা বুলি কয়, আমি ইমান এটা বুজি নাপাওঁ বাৰু। সোমাবলে নিদিয়ে, চিকৰটি গিটাই। চিকুৰটি গিটাই সোমাব নিদিয়ে, যুঁজি যুঁজি অকন তৰ্ক লাগ চাৰিজনীমান মাইকী মানুহ গৈছিলো। গৈ সোমালো, সোমাই এনেই বাহিৰে বাহিৰে অকমান চালো, বহুত ডাঙৰ বনাইছে দেই, মানে আ মানে অসমত এটা মানে বিখ্যাত এটা হেই হৈছে আৰু।
উম, নাই যোৱা, নাই যোৱা। দেওশাল গৈছো। কিন্তু এনে হেইলে যোৱা নাই কম্পেনীলে যোৱা নাই বাওঁ। সেটোত সোমোৱা নাই। তেতিয়া বনোৱা নাছিলে, উম, তেতিয়া-তেতিয়া বনোৱা নাছ নামি যাওঁতে এতিয়া বন
হয়, হয় এনেওঁ তাত, তাৰ পৰা আকৌ উপায় নপায় আকৌ হেৰিয়লৈ গ'লোগে আপোনাৰ ইয়া জুবিন ক্ষেত্ৰলৈ গ'লো। জুবিন ক্ষেত্ৰত গৈছে নে নাই?
আহ গৈছো জুবিন ক্ষেত্ৰত গৈছো। উম
কিয় ন অকণ বেছিকে উন্নত।
এতিয়া ভালকে বনাইছে আৰু এতিয়া তেতিয়াও আমি। প্ৰথমতে গৈছিলোি। এতিয়া বনোৱাৰ পৰা ধৰি লও এবাৰ গৈছে। ছিলো কিন্তু সম্পূৰ্ণ হোৱা নাই। এতিয়াও সম্পূৰ্ণ হোৱা নাই। হয়।
এতিয়াও নাই ন হলেও হৈছে বুলি কোৱা দেখি আমি তাতো এপাক মাৰি আহিলো অকনমান চাই থৈ আহিলো নাহৰ পুলি খিনি অকণমান। এতিয়া মোটামুটি বৰষুণ চৰষুণ পাই অকনমান ডাঙৰ হৈছে দেই। ভাল হৈছে ভাল হৈছে ভাল হৈছে তাকে চাই আহিলো। ভাল লাগিলে। সেই তাকে আহি পেলাই ভাগৰ জিগৰ লাগিলে আৰু। লাগি পেলাই এতিয়া আমি মানে আজি। সোমবাৰে যি আমি মাছ মাংস নাখাও। খাওঁ সেইকাৰণে তথাপিতো আমি এতিয়া বইলে। খালো বইল বনালো। বল মানে নিয়ামিছ। আমি বইলে খাওঁ ন আমি য তেল ব্যৱহাৰ নকৰোৱে। জিকা দিলো ভাত। ভাতকেৰেেলা দিলো আৰু। দি পেলাই নেমু চেমুু লৈ আমি তেনেকে। সাৰিলো।
সোমবাৰে প্ৰায় মানুহে নিৰামিছে খাই বাৰু। অহ সোমবাৰে প্ৰায় মানুহে আমিও খাইছিলো আগতে এতিয়া নোখোৱা হ'ল বাৰু এতিয়া।
খাব এইটো মানে। স্বাস্থ্যৰ কাৰণে অকণ ভাল। আপোনাৰ আমি এতিয়া মাছ নহয় নহয় মাছ মাংস বিলাক খাই থাকো। কোনো আমাৰ ভিতৰৰ মানে পাৰটছ বিলাকে হজম শক্তিটোতো পাবলৈ অকন শক্তি লাগিব সিহঁতক হয়নে নহয়।
উম সেইটো হয়।
অকমান আমি কেতিয়াবা নৰ্মেল খানা খাব লাগে। তেওঁলোককো অকণ ৰেষ্ট দিব লাগে ন।
তাকেই না আগতেতো খাই আছিলো আমি মংগলবাৰেও খাইছিলো। আকৌ সোমবাৰে খাইছো ছিলো নিৰামিষে খাইছিলো কিন্তু আমাৰ হ'লেওঁ নিৰামিষে খাইছিলো, পোৱালি কেইটাওঁ নিৰামিষ খাবলৈ বেয়া পায়, আকৌ মালিকেও নাখায়, এতিয়া অকলে অকলে কি নিৰামিষ খাম আৰু, সেইকাৰনে আকৌ নোখোৱা হ'ল আৰু।
আপোনালোকে ফল মূল খাব লাগে, একো নাই সিহঁতক ফল মূলো দিব পছে খাবলে একো নহয় ফল মূল নাখায় নেকি অ নেকি নহয় ন বেয়া পায় না আপুনি বেয়া পায় বুলি কলে নহ'ব ন। আপুনি আনি দিবচোন তেতিয়া খাব সিহঁতে।
নাখায় ফল মূল নাখায় অ' তাতে বেয়াই পায় আকৌ, নাখালে মই আনি দি পেলাই কি কৰিম? তাতে গেলাই পেলাই পেলাই দিম আৰু।
কৰিলে চাগে ল'ৰা ছোৱালীকেটাক।
নাই নাই মোৰ ল'ৰা আপেলেই নাখায়। মোক খতে নিদিয়ে আপেল টেঙা আনি দিলে খাব। উম, কলটো খায়, কলটো খায়। অ', আম টেঙা খাব, কলটো খাব। কলটো খায় অইন একো নাখায়। অ', কলটো খায়, নাৰিকলটো খায় বাৰু নাৰিকলটো এনে আপেল এইবিলাক অইন নাখায় আৰু এইয়া কলটো খাব, নাৰিকলটো খাই বাৰু। এনেই এইখিনি বস্তু
উ, আছে আছে অ', নাৰিকলে থাকে নে আপোনালোকৰ? কেৰ্কেটুৱা নাই নেকি আপোনালোকৰ ফালে?
আছে কেৰ্কেটুৱা ধেৰ আছে। আছে ধেৰ কেৰ্কেটুৱা, অ', অনিষ্ট কৰে।
কৰে মানে আপোনালোকে নাৰিকললৈ ৰাখিব পাৰে, নোৱাৰে মানে, সেইকাৰণে দাবতে বেছি দিয়ে নেকি নে কি? সেইকাৰণে অ' সেইকাৰণে বেছি দিয়ে। কেৰ্কেটুৱা কাৰণে, অ'। একো নাই, এতিয়া সাতৰ কাৰণে আপোনালোকে, আম ফালে আছে আমাৰ কেৰক নাই, আমি শুকুৱাব পাৰো নাৰিকল। আমাৰ ভাল। ৰব'চোন এতিয়া আপোনালোকে ইয়াৰ হেৰিয়ৰ কাৰণে, সাতৰ কাৰণে কিন্তু আপোনালোকে শাক চব্জি বাৰীত ছিগিব নোৱাৰে, জলকীয়া ছিগিব নোৱাৰে, পান ছিগিব নোৱাৰে। হয়, এতিয়া আপোনাকে নহয় চবেই বাৰু পৃথিৱীত সকলোৱে মানে বাৰু এইটো। এতিয়া কি, কি বস্তু গোটাই লৈছে ভিত
চব আছে পাঁচলি চব আনি ললোঁ।
অ', আনি লৈছে, অ', অ', এতিয়াতো বাক কচ চাকচো খোলা নাযায় হয়, নে, ন বাৰু তাকেই অ', নিয়ম বিলাক পালে আৰু ন।
এ আজিকালি মানুহে ইমান নিয়ম নামানে অকমান মানে অহ,
উম হয় কিন্তু মানিব লাগে এইটো মানে অতীতৰ নিয়ম কিছুমান আমাৰ মানে পালিলে ভাল আৰু হয়।